অ', শুনিছোঁ কি কৰি আছা?
এ এনে আছোঁ
নাই, মই এনে বহি আছোঁ। ভাত খালা?
অ' এ মই অ', অ', অ'। উম নাই ভাত ক'ত খাবা জাষ্ট উঠিছোহে। ব্ৰাছ কৰিলোঁ উঠি কিনে, একো খাৱাই নাই কি কবা -
উমঁ মোৰো চেইমে মানে মই জাষ্ট অলপ পিছত উঠিলোঁ' -
ব্ৰেকফাষ্ট কৰা নাই ন?
নাই কৰা এতিয়া লৈকে-
অঁ তাকে, অ' আজি ক'ত ক'ত যাবা', -
চাম এতিয়াতো ভাৱা নাই, কামবোৰ আছে অলপমান - এতিয়া কামবোৰ আছে কৰিব যাম। এনেকা এঘাৰটা মানত ওলাম। কিবা কিবি কাম আছে ত কৰিলম। শেক কৰিলম আজি।
অঁ মোৰো আছে ৰ'বা অলপ যাব কাৰণে। মোৰো আছে অলপ কাম বন আছে অলপ। মানে আমাৰ ঘৰৰ পৰা বিশ মিনিট লাগে জেগাটোত যোৱাতে। ত চাও যাওনে নাই? বতৰ বতৰ বেয়া হৈ আছে ন?
উমঁ এতিয়া আজি বতৰৰ কিবা নাই আৰু। এতিয়া ৰুদ দি আছে ৰুদ দিয়াৰ অলপ পিছতে বৰষুণ আহি যায়।
পৰহি পৰা কোনটো হয়ঁ? পৰহি পৰা কিন্তু বতৰটো বহুত ভাল ভাল হৈছে হয়নে?
উমঁ পৰহি প্ৰথমন্ত ভাল আছিল। আজিকালিৰ বতৰ মানে পঢ়হিতো ভাল আছিল ইয়াৰ আগতো ভাল নাছিল। খালি পঢ়হিতো ভাল আছিল আৰু।
হয়ঁ। মানে পৰহি পৰা মানুহে মানে ভালকে- ঘ ঘূৰা ফিৰা কৰিব পাৰিছে ৰ'দ নাই ন ইমান। বৰষুণে বেছি তেনেকুৱা টাইপ। বাকী মই পৰহি অঁ বানপায় মানে পৰহিত- যেতিয়া বৰষুণ দিছিল তেতিয়াতো অলপ বানপানী হৈছিল ন?
অঁ!
কিয় মানে আমাৰ এফালে যে বানপানী হৈছিল। চৌ মই গাড়ী লৈ ওলাই গৈছোঁ। গাড়ী মানে একেবাৰে- গাড়ী একেবাৰে ক'তবা লাগি কেনে মবিল পৰি কেনে- গাড়ী ইঞ্জিন চিজ হৈ গ'ল।
এ তেতিয়া ত য়েটে মানে বৰষুণৰ টাইমত এতিয়া মানে তুমি। এ গাড়ী অলাৰে এতিয়া দিকদাৰ ৰ মানে গম নাপায় ন ৰাস্তা বিলাক।
থাকা হয়ঁ দেখা নাপায় তাতে আৰু ক'ত ড্ৰেইন ক'ত ৰাস্তা গমেই নাপায়। ক'তবা লাগিল চাগে? ক'ত বা জোৰেকে লাগিল চাগে পাথৰ চাটৰত। গম নাপালো মই। তাৰপিছত কালি গ'ল আহ ছয় হেজা মানৰ খৰচ গ'ল কালি।
সে এতিয়া মানে গমে নাপাওঁ জান মানে ৰাস্তা খুনে। ত এ পানী ইমান থাকে গমে নাপায ৰাস্তাবোৰক। আছ ৰাস্তাটো ইমান গাদ্দা গাদ্দা কিন্তু গমেই নাপায়। মানে লাগিলও আৰু ক'ৰবাত গাদ্দাত পাথৰত।
আৰু মই সেদিনা তোমাৰ অঁ যোৱাতে মানে। ত ৰাস্তাত দেখিলোমানে বানপানীৰ লগতো জাবৰ জোথৰ বহুত ওট- উপঙি আছে। এই ট্ৰেইনৰ জাপৰ জাবৰ জোথৰবোৰ উপ উ উ- উঠ উঠি আছে ওপৰত হয় নে নাই?
উমঁ ঠিক কৈছা ঠিক কৈছা।
এই এইটো আমি মানুহবোৰে নিজে দায় মানে এইটোৰ কাৰণে মই ভাবোঁ। যে আমি, য'তে ত'তে যাবৰ পেলাও তোমাৰ ড্ৰেইনত নেপেলাই মানে। ডাষ্টবিনত নেপেলাই কাৰণে ড্ৰেইনত পেলাও। তাৰ ফলত ড্ৰেইনবোৰ আহ মানে ব্লক হয়। তাৰপিছত বানপানী সৃষ্টি হয়। তাৰপিছত আমি আজিকালি বহুত গছ গছনিও কাটি দিছোঁ। হয় নে নাই?
উম ঠিকে কৈছা। এইটো মানে তোমাৰ গছ গছনি কাটি দিলে অ উম। ঠিকে কৰিছা। এইটো মানে তোমাৰ জানা? গছ কুটনি কাটি দিছো। তোমাৰ বস্তুবিলাক প্ৰায় তোমাৰ প্লাষ্টিক জাবৰা বিলাক। চবে নালা খুনিটো পেলাই। মানে এটা জেগা চিজিল কে ৰাখে আৰু চব। জাৰ মানে য'তে ত'তে পেলায় দিয়ে। নালা খুন্দা তাৰপিছত বৰষুণ আহিলে, গোটেই ব্লক হৈ যায় তোমাৰ নালাখন, নালা ব্লক হ'লেটো পানী উঠি আহে নালাৰ পানীটো উঠি আহে আৰু ওপৰত। নালা পানী উঠি আহি পেলাই এইটো ব্লক হৈ যায় ৰাস্তাবিলাক, গমেই নাপায় ৰাস্তা, ৰাস্তা কত আছে, নালা কত আছে,
নাচ ৰাস্তাৰ আৰু নালা মানে চেম হৈ যায়। এইটোৱে এইটো কাৰণে বহু বহুত আ মানে, বানপানীৰ ফলত দেখা যায় বহুতে মানে, গাড়ী ড্ৰেইনত সোমাই যায় এইটোতো তেওঁলোকৰ ভুল নাথাকে ন,
উম এইটো মানে দেখাই দেখাই নাপাবা এনেকে চলাই থাকা তুমি কেনেকে চাব ত কেনেকে গম পাব, সেই ৰাস্তা কত আছে, ড্ৰেন কত আছে, আচল মানুহ বিলাকৰ খোজ কাৰোতে ইমান দিগ, দাৰ হয় কোনো কোনো দ্ৰেনবিলাক খোলা থাকিলে মানুহ বিলাকে সোমাই যায়, মানুহ বিলাক সোমাই যোৱাৰ পিছত, মানে এইটো তটা ক'ত পাব এ সেতু এটা গল আৰু এনেকা আৰু। ইমানতা গাদ্ধাহ এটা আছে ৰাস্তা ৰাস্তা ফুটপাথটো চোৱা তুমি ছলত, চলাত গমেই নাপায় কি ৰাস্তা কত আছে ড্ৰেইন ক'ত আছে, কেৱল মানুহ বিলাক খুলি ৰাখি দিয়ে মাজে মাজে কেতিয়াবা কেতিয়াবা।
হয় হয়।
হোমাই যায় মানুহবিলাক বৰষুণৰ টাইমত তেতিয়া আৰু।
নাপায় নাপায় মানে উম যথেষ্ট, প পৰিস্থিতি বেয়া হৈ বেয়া হৈ আহি পৰিছে হয়নে, মানে এনেকুৱা হলেতো আমাৰ অ ডাষ্টবিনৰ ফলত বহুত তেনেকুৱা এক্সিডেণ্ট হ'ব। মানে ডাষ্টবিন আৰু মানুহ আমাৰ মানুহৰ, মানে আমাৰ সজাগতা নহলে, মানে আমি সজাগ নহ'লে বহুত তেনেকুৱা এক্সিডেণ্ট হ'ব। তাৰ ফলত মানে বেয়া হব আৰু চবৰে হয়ে নে নাই?
উম ঠিকে কৈছা।
বাকী তুমি আজিকালি, চাব পাৰা যে মানুহে মানে জাবৰ জোথৰবোৰ কেনেকে কমাব পাৰে? তুমি প্লাষ্টিক বেছি ইউজ নকৰিবা, প্লাষ্টিকৰ পৰাই কিন্তু বেছি জাবৰ হয় কিন্তু।
উম এতিয়া মানে,
তুমি হয় হয় তুমি চাবাচোন প্লাচ, টিক চাৰি পাঁচটা একেলগে থবা গোট মাৰি ধৰিব। ত মানে গোট গোট মাৰি থুলেও ডাঙৰ এটা বল টাইপ হয়। ডাঙৰ মানে বেছি দে দে, দেখা টাইপ আৰু পেপাৰ থবাচোন পেপাৰ একেবাৰে সৰু হৈছে, চাৰি পাঁচটা পেপাৰ লৈ লৈ একদম সৰু কৰি দিব পাৰিম। তেনেকুৱা মানে কথা।
ঠিকে কৈছা তুমি। মানে যেনে পেপাৰ বিলাক টো মানে সৰু হৈ গৈছে গ'মেই নাপায় আৰু মানে পানীৰ লগতে কিবা মিক্স হৈ যায় আৰু কিন্তু প্লাষ্টিক পেলালে প্লাষ্টিকটো গোঠা হৈ যায় মানে ডাঙৰ হৈ যায় মানে। ইয়াকে নালাখন বিলাক ব্লক থাকে ফুটা নালাখনবিলাক সৰু সৰু থাকে ফুটাবিলাক। ত' প্লা-প্লাষ্টিক সোমাই যাই ব্লক হয়, জাগা থাকিলেও সোমাব নোৱাৰা হৈ যায় এইকাৰনে নালা টো ব্লক হোৱাৰ কাৰণে পানীটো উঠি আহে ওপৰত, আচ মা অ', নালাাৰ লাষ্টতত জাব্ৰা বিলাক কি কি জমা হৈ থাকে কাগজবিলাক কিবা কিবি কাগজবিলাকটো দে। পানীৰ লগত গুচি যায়, প্লাষ্টিক বিলাকে নুগুছে না এতিয়া আৰু লাস্তত প্লাষ্টিকটো কি হয় তোমাৰ মাটিত পালে মাটিতো ঢাকি থাকে আৰু। নাযায় আৰু বছৰ বছৰ ঢাকি থাকিব আৰু।
ঠিকে কৈছা তুমি একদম ধুনীয়া কথা কৈছা। মানে প্লাষ্টিক বোৰ চোৱা, তুমি যদি আজি প্লাষ্টিকটো পেলালা এসপ্তাহ পিছতো এই প্লাষ্টিক প্লাষ্টিকে হৈ থাকিব। না বৰষুণ দিলে প্লাষ্টিক টো তাৰে পৰা যাব, না কিবা হ'ব অকল পানীহে ভৰ্তি হ'ব একো নহয় কিন্তু প্লাষ্টিকটোৰ। কিন্তু পেপাৰ এটা চাবা বৰষুণ দিলেতো মিহলি যায় মাটিৰ লগত। আৰু এনেও যদি মানুহক লগা হয় জ্বলাবৰ কাৰণে মানুহে উঠাই লৈ যায় কিন্তু প্লাষ্টিক নুঠায় কিন্তু মানুহে। জ্বলাবৰ কাৰণে কিন্তু পেপাৰত উঠাব, তেনেকুৱা মানে। আমি-আমি নিজে সজাগ হ'লে মানে বহুত-বহুত-বহুত ইয়াত আমাক সহায় কৰে। নিজে সজাগ হ'লে এই আজি যেনেকুৱা এক্সিডেন্টবোৰ-এক্সিডেন্টবোৰ হৈ আছে। ড্ৰেইনত পৰি এক্সিডেণ্ট হৈ আছে, ড্ৰেইনত পৰিতো বহুত এক্সিডেণ্ট হৈছে।
উম, এটোয় মানে সটো মানে গিয় বছৰতো ইমান এটা হৈছে ইটো বছৰতো ইমান তা আছে, মানে গ'মে পায়া ন' ড্ৰেইনখনত মানে বৰষূণ টাইমত। গাড়ীখনো গ'ম নাপায় মানুহবিলাকো গ'ম নাপায়, তাৰপিছত
ভাবো যে মানে এটা কৰিব পাৰে, মানে যোনে ড্ৰেন বনাই তেওঁলোকে এটা বস্তু কৰিব পাৰে। যে ড্ৰেনৰ চাইড দে চাইডে ৰেলিং হয় ন'?
উম, ঠিকে কৈছা মানে তুমি ৰিলিং মান দিল অলপ মান ড্ৰেইনত কিবা হয় যে মানে মানুহতো ৰিলিং ধৰি পেলাই থাকিব পাৰে না এইটো মানে। ড্ৰেইনত গুচি নাযাব আৰু বৰষূণ দিলে।
মানে ড্ৰেইন ৰেলিংৰ লৈতো পানী উঠিলে গুৱাহাটী ডুবি যাব ৰেলিংৰ যিমান হাইট। তৰলৈতো পানী উঠিলে কামেই চেছ, কোনটো ৰেলিং দিয়াৰ ফলত তোমাৰ বহুত ভাল হ'ব। কাৰণ তুমি ৰাস্তা কোনটো, ড্ৰেইন কোনটো বুজি পাবা। এইটো চাইড নাযাবা আৰু হয়ে নে নাই?
উম, ঠিকে ঠিকে কৈছা মানে ৰাস্তা খনো গ'ম পাব।
বহুত এক ৰেলিং দিয়াৰ ফলত। তেনেকুৱা খালী চৰকাৰে কৰিলে নহ হ ন আমিও নিজেও সজ সজাগ হ'ব লাগিব।
সেইটো মানে বৰষূণ দিলে এইটো হয় ন ৰাস্তাখনৰ কিবা হয় মানুহবিলাকৰ কিবা - কিবা হৈ যায়। ৰাস্তাত তোমাৰ জীৱ - জন্তুবিলাকৰ যেনেকে ৰাস্তাত থাকে বোলে গৰু, কুকুৰ পোৱালি তাৰ পিছত কুকুৰবিলাক, মেকুৰীবিলাক
তেওঁলোকৰটো যথেষ্ট কষ্ট হয়, যথেষ্ট কষ্ট হয়।
মানে বৰষণটা আমিতো ঘৰ ভিতৰত আহিল এন্ততো ঘৰ ভিতৰত থাকিব ধৰা বাহিৰতে থাকিব লাগা হৈ যায়, বাহিৰতে বৰষুণত ভিগি থাকা হৈ যায় তাৰপিছত মা আহ, এনে পায় থাকা জাগা নাথাকে তাৰপিছত বৰষূণ আহি দিলে ৰাস্তাত ৰাস্তাৰো পানী - পানী হৈ জলে এনে খোজ কাঢ়িব নোৱাৰো এনেকা-এনেকা কৰি কৰি মানে এন্তে মৰি যায় আৰু এতিয়া আৰু।
হয় - হয় ঠিকে কৈছা।
কষ্ট হয় আৰু চবৰে মানে চব অ মানুহৰে হয় কষ ক কম আৰু মানুহ কষ্টবিলাক কিন্তু তুমি জীৱ জন্তুবিলাকৰ কষ্টবিলাক বেছি অলপমান।
গাঁও এৰিয়াবোৰ চাবাচোন বানপানী হ'লেও কিন্তু ইমান লেতেৰা নহয় গাঁও এৰিয়াবোৰত।
অ মানে কিবা খালি মাটি - মাটি থাকে না জাবৰাবিলাক নাথা কে ত বান
মাটি - মাটি থাকে আৰু তেওঁলোকে জাবৰবোৰ ঘৰৰ পিছ পেলে জ্ব - জ্বলাই দিয়ে ডেইলি যাবৰ ডেইলি।
দিয়ে তাৰপিছত বামপানী দিলেতো মাটিতে সোমাই যায় আৰু পানীটো সিহতেতো মানে উম মাটিত সোমাব মাটিত প্লাষ্টিকেৰে মাটিৰ ওপৰত থাকি যায় আৰু নোসোমায় আৰু।
সেইটো চাবাচোন, খেতিত এ মানে খেতি কৰিব যোৱাতে এনিটাইম মাটিতে, পানীতো খেতি কৰে। পানীত ভৰি দিব কিবা দিব, তেওঁলোকৰ বেমাৰ গুণটো ইমান নহয় চাবা। অহ।
উম ঠিকে কৈছা। সেইটোৱেই মানে বৰষুণ দিলেতো চবৰে কষ্ট, খালি গাঁও পা গাঁও পৰা যোনে যেন যেনেকে চাই তাতে অলপ চাফাকৈ, তাতে অলপ কিবা ভাল লাগে আৰু আমাৰ। বৰষুণ দিলে ত তাতে ভালেই লাগে। উম ইয়াতে উল্টা ভাল উম, মাটিটো বহ বৰষুণৰ বতৰ দিলে ত আৰু ভালে লাগে।
হয় হয়, ঠিকে কৈছা, বাকী তেন তেন তেনেকুৱাই কত থা আম আমি নিজে সজাগ হলে, অ চব সজাগ হব, নিজে সজাগ নহলে এই এইবোৰ সমস্যা হৈয়ে থাকিব হয়নে?
অ ঠিক আছে
কথা পাতি ভাল লাগিল।